শুনিছা নাই? কি কৰিছা?
মই, এই এনেই বহি আছোঁ।
অ', ভাত পানী? এ, এনেই খব লৈছিলো।
আ?
শুব লৈছিলো মই বোলো শু আও।
অ', অ'।
গাঁৱৰ কথা ন, জল্দি ফুৱে মানুহ।
তাকে ময়ো ভাত চাত খাই আজৰি বাৰু আজি, শুবহে লাগে আৰু এতিয়া সোনকালে।
খবহে লাগে নেকি?
তাকে আজি ভাত এই এইবিলাক, সদায় লিখা বস্তু নহয় নহয়।
অ', হয়নি? বাকি ভাত কিহে খালা?
ভাত তোমাৰ আজি খাছী মাংস।
আজি কি খালা?
খাছী মাংস।
ঔ খাচী মাংস।
এ হেৰিয়ত তোমাৰ, ওলাই গলো।
অ'।
তাৰপিছত এই আমাৰ মিনি টাউনখনতে গৈ পেলাই খাই আহিলোগে।
ঠিকে আছে
এই
কিমান নো ৰুমত খাবা বনায়
তাকে নহয় মানে মই ভাবিছিলো মোক খাচী মাংস খাবলৈ মন গৈ আছিলে।
উম
সিহঁত বোলো এইবোৰ কিনি মেলি আনি পেলাই, বনালে কি হ'ব কোনো ঠিক নাই কাৰণ খাচী মাংসটো কোনো মানে তুমি ভৰসা কৰিব নোৱাৰা। ভাল হ'ব নে বেয়া হ'ব? আমাৰ হাতত।
খাচী মাংস যে বস্তুটো তুমি, জানিব লাগিব বনাবলে।
আমি সিজাবই নোৱাৰিবলৈ আছোঁ মানে
উমহু, গোন্ধ এটা থাকি যাব পুৰা যদি বনাব নাজানা ন?
ন আমিতো কুকাৰত দিলেও সিজাব নোৱাৰিব পাৰিম, কিন্তু ঘৰৰ মানুহে কেৰাহীতে সিজাই দিয়ে।
কে কেৰাহীতে আৰু খাচী গোন্ধটো যে যদি তুমি অলপমান পোৱা নহয়, খাব নোৱাৰি। মই একদম খাব নোৱাৰোঁ
উম, এনেই নহ'বা খাচী মাংসটো খাই ভাল লাগে বাৰু এ এইফালে ঘৰলে গ'লে খাই দিওঁ বাটত।
ভাল লাগে, মইতো আকৌ নাখাও, এতিয়াহে খাবচোন উম, এ বাটত দামটো বহুত। এই বাটত পাই দামটো বহুত লয়ছ, জোখতকে বেছি লয় দামটো।
তাকে দুশ আশী নলয় জানো?
বে, বে খাম নৰ্মেলটোতে দুশ আশী, মানে তোমাৰ এ, খা ব্ৰইলাৰটোতে দুশ, ব্ৰইলাৰটোতে দুশ আশী লয়।
অ'ব্ৰইলাৰটোতে দুশ আছিলে, এ, এ, এ অ' খাচীটো চাৰে তিনিশ।
চাৰে তিনি শ, ইমান দাম দি খাব নোৱাৰি।
মই আজি কেই টকাত খাই আহিছোঁ সুধা আকৌ।
কেই টকা?
মই আজি তোমাৰ হেৰি, এইটো কি বুলি কয়, তোমাৰ পানী-চানী মিলাই দুশ বিশ টকা হ'ল।
এই দুশ দুশ বিশ ঠিকে আছে খাব পাৰি দুশ বিশ টকা।
ঠিকে আছে তুমি যদি মাংস ভাতটো খালে যদি ডেৰশ টকা হয়।
অ।
তালাও পঞ্চাছ টকা বেছি দি খোৱাটো একো আপত্তি নাই পায়ি মানে খাব নে কি কোৱা।
পাৰি আৰু খাবলে উম।
এই ঘৰলে যাওতে বাটত তোমাৰ বহুত দাম হয় নিৰামিষ ভাততে তোমাৰ এশ বিশ টকা তিছ। তো।
এই বহুত বহুত।
মানে ইয়াতকে দুগুণ বেছি দাম। এনেই ইয়াত থকা বোৰতকে।
অ ইয়াতকে দামটো বেছি আৰু তোমাৰ।
এই য'তেই নহওক মানে ৰাস্তাত পোৱা কেইখন ইনেও দাম বেছি।
অ', আৰু তোমাৰ, নিৰামিষ ভাতটোতে বহুত লয়।
তাকে বাকী এতিয়া তুমি খালা নাই ভাত? মই তোমাৰ এই ভাত খাই পেলাই এনেই বহি আছিলো ৰুমতে।
উম অ ঠিকে আছে ভাত খালো অ।
কিহে খালা।
তাহাতে মাংস আনিছিলে। কয়লাৰ, কয়লা।
কয়লাৰ এই আমাৰ ইয়াত কয়লা নাপায় ন, বেপাৰীয়ে চিনিয়ে নাপায় হয় নাই বাৰু কয়লা।
তাত কয়লাৰ নাপায় অকল ব্ৰইলাৰ চালে।
আজিলে আজিলেকে দেখি পাইছা জানো কয়লা।
পাইছো পাইছো পাইছো লোকেলটো পাই।
অ সেইটোৱে এ অ সেইফালে পাই ন।
অ অ ওচৰ পাজেই নাপায়।
তাকে। বাকী ঘৰত ভালেই নহয়।
বাকী ঘৰত আছে অ। জিয় বাকী তোমালোকৰ ঘৰৰ ফালে ভাল।
আমাৰ ঘৰৰ ফালে একেবাৰে ভাল আও।
উম বতৰ চতৰ কেনেকুৱা সেই ফালে।
ঘৰ ফালে তোমালোকৰ সেইডখৰ দি একেই। বেলেগ নহয় বেছি পাৰ্থক্য নাই।
ক'ব নোৱাৰো আজিকালি। আমাৰ এইপাৰে যদি বৰষুণ দি থাকে ইপাৰে ৰ'দ দি থাকে আজিকালি।
অ মোৰ ইয়াত এতিয়া যিখন ৰ'দ তোমাৰ।
উম।
মানুহ শুকান মাছৰ নিচিনা হৈ যাম।
শুকান মাছৰ নিছিনা হয় যাবা নি।
তাকে। বেছি দিন থাকিলে হ'লে ইয়াত শুকান মাছৰ নিচিনা হয় য়াম। আৰু তাতে আমি সেইফালৰ পা অহা মানুহ যে। ইয়াত ইয়াতে জন্ম ইয়াতে ডাঙৰ বোৰে সহ্য কৰিব পাৰে, কিন্তু এই আমি তাপা ঠাণ্ডা জাগা পা অহা মানুহবোৰে ইয়াত আহি পেলাই নোৱাৰোহি।
নহ নোৱাৰি নোৱাৰি আৰু তোমাৰ জেগাতো চাই ইমান। আমাৰ সেই জেগাটো চাই ইমান গৰম গতে নালাগে ন, কিন্তু গৰম আছে।
তাকে।
তুমি থকা জেগাতো।
ন।
ইমান গৰম হব নালাগে আৰু। কাৰণ গাৱলীয়া জেগা ন।
দিয়া কি কৰি আছ?
এনেই মই বোলো ফোনটোত চাৰ্জ অলপ দিলো।
মই সদায় কিন্তু গাঁৱে ভাল পাওঁ আকৌ, গাঁৱে ভাল পাওঁ গাঁৱলীয়া জেগাই ভাল লাগে মো।
গাঁৱলীয়া জেগাই ভাল আছে।
বহুত শান্তি আছে তাত।
শান্তি আছে।
বেলেগ নাথাকিলেও।
ঘৰে দেখোন গাঁৱতে এতিয়া ভালে পাব লাগিব।
তাতে জন্ম তাতে ডাঙৰ।
সেইটো
বাকী তুমি, অহা চাগে অহা মাহতে হ'বগৈ আৰু।
অ, এইটো মাহত চাগে নাযাম। উম, অহা মাহতে যাব লাগিব। তাৰিখটো দিয়াই নাই নহয়, কেতিয়ানো হ'ব কিনো হ'ব? গম পালে ভাল আছিলে। কোৱা না?
আমাৰ, বাইদেউলে।
তাকেহে কাইলে মোক মাতিব। অতি শীঘ্ৰে তুমি, আমাক কাৰ্যালয়ৰ ফ্ৰণ্টত তুমি উপস্থিত হোৱাহি। আমাৰ দিন ৰাতি, আমাৰ দিন ৰাতি চাইহে কথা পাতিব।
তোমাৰ, তোমাৰ লগত।
আমাৰ শকতি বাইদেও কথা পাতিব চাগে।
নাই, মাৰপিট হব এইখন।
মাৰপিট হব নিকি?
মই এতিয়া বচাটো ওপৰতে কথা মানে।
উম।
মই এতিয়া মানে, চাৰ্ভাইভ কৰিব পাৰিম নে নোৱাৰিম?
সেইটোৱে।
তাকে
এ, পাৰিবা তুমি।
তাতে ফোনটো কওঁ ফোনটো কৰি পেলাই কালি কথাটো কৈ দিওঁ, কালি মোৰ ভুলতে গুচি গৈছিলে দেই। ঘৰি মেলি নোৱাৰিব, ধৰি মেলি নোৱাৰিব। মোক যদি পৰশিলে, মোক যদি পৰশিলে সময় দিয়ে মোক কব তই কাইলে আহ।
উম।
তাইৰ, হা?
ক'ব যে, অতি শীঘ্ৰেই আহ।
এতিয়াই আহ বুলি মাতি দিবলৈও আছে
অ, আপোনাক বিচৰা হৈছে।
অ, আপোনাক মঞ্চত বিচৰা হৈছে। তাকেহে
বৰষুণ নাই দিয়া ন, এতিয়া সেইফালে?
বৰষুণ, অ, দিয়া নাই অ। বতৰটো ঠিকে আছে এতিয়া, ৰাতিলে দিব চাগে।
শুৱা সময়ত দিব লাগে বৰষুণটো, ভাল হয় শুই পেলাই, নে কি কোৱা?
সেইটোৱেটো, বৰষুণৰ বতৰত শুইয়ে ভাল লাগে।
তাকে খালি বেছিকে বাইকত উঠি ঘূৰি নুফুৰিবা, বৰষুণৰ বতৰত মইনা নুথে মটৰত। শুনিছিলা নহয়
নাই, নাই, নাই, নাই, ইমানো ঠাই ঘূৰি ফুৰা নাই।
তাকে, তুমি অকণ বেছিকে ঘূৰিছা, অকল আজিয়ে ক্ষতি কৰিছা।
আজিহে ক্ষতি কৰিছোঁ আৰু নাই অলপ চলপ অলপ চলপ ঘূৰিবও লাগে ন ইমান নাই ন পঞ্চাছ বাৰ
আহ অ পঞ্চাশ হাজাৰহে থাকে সেই হিচাপটো ৰাখিব লাগে মানে।
হিচাপতো আ থাকি গ'ল আৰু মনত।
তাকে এই পৃথিৱীত মই প্ৰথমটো জীৱ মইয়ে প্ৰথমটো জীৱ যিটো জীৱই প্ৰথম এইটো বস্তু হিচাপ কৰিছে।
উম সেইকাৰণে বছৰতো পঞ্চাশ বাৰ ঘূৰিম
আ তাকে অঁহ পাঁচ পাঁচ পঁচিছ।
অ হ
পঁচিছ হাজাৰ পৰা কৰিব পাৰিবা তুমি। বছৰত পঞ্চাশ হাজাৰকে কৰিলে যে গা অল হৈ যাব গম পাইছা নে নাই পিছত আকৌ খালে তুমি পথাৰে চথাৰে ফুৰিবলৈ ল'ব ফুৰিব লাগিয়া হব সেয়ে এতিয়া তেতিয়া যে চল্লিশ হাজাৰ আছে ল' বাজেট টিপ
অহ পেডেল মাৰি মাৰি যাব লাগিব।
তাকে এনেকে বোলে ডাষ্টবিনে চাষ্টবিনে ওপৰেদি বোলে গলে যাবৰে জোথোৰে ঘূৰি ফুৰিছে জাবৰে জোথৰেহে বোলে ঘূৰি ফুৰিছে। অ সেইটোও বেয়া নহয়। সপ্তাহত কৰিম দিবাগে আৰু সেইটো বেয়া সপ্তাহত কৰি দিয়া টো বেয়া। এইটো পাগল বুলি ক'ব। এই সপ্তাহে গ'লে তোমাৰ হেৰি হ'ব। দিনে কৰিলেটো তুমি ডাইৰেক্ট চাৰ্টিফিকেট পাই যাবা মানে কিন্তু মানে সপ্তাহে কৰিলে এই ৰাস্তাত যে ঘূৰি ফুৰে পাগল সেইটো হৈ যাবা মানে সেইটো বুলি ভাবিব মানে। তোমাৰ উদ্দেশ্যটো বুজি নাপাব, তোমাৰ উদ্দেশ্যটো বুজি নাপাব।
নাই নাই ইমান ঘূৰিব নোৱাৰি।
তোমাৰ উদ্দেশ্যটো বুজিবলৈ হ'লে তুমি দিনেও যদি পঞ্চাছ বাৰ গৈ থাকা তেতিয়াহলে তোমাৰ উদ্দেশ্যটো বুজাবলৈ তুমি এটা মানুহে দিনে পঞ্চাছ বাৰকে বুজাব লাগিব।
আৰু দিনত ইফালৰ পৰা সিফালে যাবলৈ দুবাৰেই নহ'ব দেখোন।
তাকে
আকৌ স্পঞ্জাৰো কৰিব লাগিব ন মানে পইচা ক'ত পাবা।
স্পনচাৰ মানে সৰু হুৱা স্পনচাৰ নহ'বই
তাকে
আমাক ভাল ভাল ক্ৰিকেট খেলে যে সেইবিলাকে হ'ব লাগিব। ওঠৰ নম্বৰ ওঠৰ নম্বৰ মানুহ
তাকে ভাল ভাবিছা ভৱিষ্যত আছে আশ আশীৰ্বাদ কৰিম আমি কেতিয়াবা বাটে বাটে পথে লগ পালে দহ বিছ টকা দি যাম।
এইবোৰ আশীৰ্বাদ কৰিলে যে মই বহুত আগবাঢ়ি যাম বুলি ভাবিছোঁ।
এতিয়া সিদিনা মই মোৰ লগৰ এটাক ক'লো তই বোলো যদি ইমান অস অসুবিধা হৈছে তই বাতি এটালৈ বহি দে।
উম।
আৰ চেণ্টাৰৰ মাজত। সি কৈছে মোৰ ইমানেই ধাৰ বোলে ভিক ক্ষা বোলে দিবহি, দিবলৈ নহাকে কোনো নাথাকে। চিনাকি কেইটা গোটেই কেইটাই আহিব। বাকীত কটাই লৈ যাব বোলে। সদায় আহি আহি এই বোলে দহ টকা, দহ টকা কটাই যাব বোলে, আজি ইমান কটালো বোলে। তই ইমান টকা দিলেই হ'ব, তোৰ ইমান টকা আছে। মানে তোমাৰ ভিক- ভিক্ষা খুজিবলৈও মানে উপায় নাইকিয়া হৈছে। এনেকুৱা দিনে আহিছে মানুহৰ, তাকে। তাকে জীয়াই থকাটোয়ে টান হ'ব, বাকী শুবা নে কি এতিয়া?
এতিয়া শুম আৰু লাহেকে।
শুই দিবা।
মানে কি ইয়াত যদি দেৰিলৈকে থাকোঁ, ৰাতিপুৱা সোনকালে সাৰ নাপোৱা হ'ম। সাৰ নেপালে এইফালে আহি যাই আৰু
তাকে হে।
মানে ৰাতিপুৱা ইয়াত, ইয়াত দেৰিকেলে শুই থাকিব বেয়া যে ঘৰত। তাত, আ' একো নাই তুমি তোমালোকৰ তাত।
এ, মোৰে গাৰে দেখিছাই দেখোন, মই বহুত সোনকালে উঠো, মই বহুত সোনকালে উঠোঁ গম পোৱা নে নাপোৱা।
অ', ময়ো উঠোঁ বাৰু সোনকালে।
কালি ৰাতিপুৱা খিৰিকিখন খুলি পেলাই চাইছোঁ, মানুহে খোজ কাঢ়িবলৈ ওলাই আহিছে।
উম।
গম পাইছা নে নাই।
অ'।
ৰাতিপুৱা শুই উঠি, তাত দৰ্জা দৰ্জাখন খুলি চাইছোঁ হাঁহ মুৰ্গী ওলাই চোতালত। তাৰ-তাৰপিছতহে মই ভাবিছোঁ অ', শুব হ'ল।
শুব হ'ল, ৰাতি পুৱালে।
অ'। তাৰপিছত লগৰ এটাই ফোন কৰিছে, মোক কৈছে তই উঠিলিয়ে নে, শুইছ শোৱাই নাই বোলে।
অ'।
মই বোলো তেনেকুৱাই আৰু। হ'ব দিয়া।
অ', অ', দিয়া হ'ব দিয়া।